হেল্ল'!
হয় হয় শুনিছোঁ, নমস্কাৰ।
অ নমস্কাৰ।
হয় হয়। কি কৰিছিলা এতিয়া?
মই এতিয়া অলপমান ওলাই যাম ফ্ৰেণ্ডৰ লগত ত' ৰেডি হৈ আছিলোঁ।
অ অ ভ্ৰমণ কৰিব যাব এতিয়া?
হয় অলপ ফুৰি আহিম আৰু।
হয় হয় অ, আপুনি ব্যস্ত নেকি এতিয়া?
ব্যস্ত নহয়, সেইকাৰণেতো কথা পাতি আছোঁ।
অ অ বুজিছোঁ বুজিছোঁ হয়। মানে আচ্ছা মানে ভ্ৰমণ বুলি ক'লে আমি সেয়ে আৰু সৰুতে যে স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণত গৈছিলোঁ লগতে মানে
হয়।
পৰিয়ালৰ লগত ভ্ৰমণ কৰিব গৈছিলোঁ। তাৰে পৰাই আমি শিকিছো আৰু ভ্ৰমণ কৰিবলে।
হয়।
প্ৰথম অৱস্থাত হয়।
ভ্ৰমণ কৰিব লাগে বহুত বস্তু জানা যায়, বহুত বস্তু শিকা যায়। মানুহ চিনা যায়। মানুহৰ লগত চলিব আনা যায়, নতুন নতুন খোৱা বস্তু খোৱা যায়,
হয়।
ভ্ৰমণ কৰাটো বিৰাট ভাল কথা। বহুত শিকিবলৈ পায় আৰু।
হয় হয়। একদম। আৰু হয় হয় মই গৈছোঁ বাৰু কেবা কে কেখনমান জাগাত গৈছোঁ আৰু। আপুনি ক'ত ক'ত গৈছে এতিয়ালৈকে?
মই গৈছোঁ মই মই আপোনাৰ পূৰ্বাঞ্চলৰ বাহিৰৰ জেগাত যোৱা নাই এতিয়ালৈ, অথ
হয় হয়।
যদিও মই ভূটানত গৈছোঁ
হয়।
কিন্তু উত্তৰ ভাৰতৰ পিনে যোৱা নাই কেতিয়াও। আৰু দক্ষিণ ভাৰতৰ পিনেও যোৱা নাই কেতিয়াও।
হয় হয় বুজি পাইছোঁ। মানে আপুনি মানে দেশ ক'ব গ'লে বিদেশত যোৱাৰ দৰে হৈছে আপোনাৰ ভূটান গৈছে যিহেতু।
হয় বিদেশত গৈছো আৰু ইয়াৰে আপোনাৰ পূৰ্বাঞ্চলৰ জেগাবোৰত গৈছো।
হয় হয় যদি পূৰ্বাঞ্চলৰ ঠাইবোৰ কওঁ মই হয় হয় পূৰ্বাঞ্চল বুলিয়ে কয় হয়। যদি পূৰ্বাঞ্চলত ঠাই বুলি কোৱা আপুনি মানে ক'ত ক'ত গৈছে এতিয়ালৈকে?
মই মেঘালয়া গৈছো, অৰুণাচল গৈছোঁ, নাগালেণ্ড গৈছোঁ, ত্ৰিপুৰা যোৱা নাই একজেক্লি বাট মই শিলচৰলৈ গৈছিলোঁ যিহেতু ক'ব পাৰি আৰু ত্ৰিপুৰালৈও গৈছোঁ বুলি।
ত্ৰিপুৰাৰ সীমালৈ
মানুহখিনিতো চেমে। অ' সীমালৈকে গৈছোঁ।
হয় হয়। আৰু আৰু ক'ত গৈছে? মানে আৰু অসমৰ ভিতৰত চাব গ'লে আপুনি ক'ত ক'ত গৈছে জিলা?
অসমৰ ভিতৰত বৰপেটালৈ, গোটেইকেইখনতে গৈছোঁ। আৰু উত্তৰৰ পিনে আপোনাৰ গোলাঘাট আৰু এটো কি জেগা আছিল আৰু?
মানে উজনিৰ পিনে আপুনি এ, গোলাঘাট গৈছে আৰু।
উজনি অ' হয় হয়, উজনিৰ পিনে।
হয়। এতিয়া আৰু নামনি পিনে আপুনি বৰপেটা গৈ দে আৰু। হয় হয়, মই ক'ব গ'লে মই আপোনাৰ দৰে আপোনাৰ দৰে ইমান যোৱা নাই বাৰু কিন্তু প্ৰায় একেই আৰু মানে ভূটান গৈছোঁ ময়ো, নাগালেণ্ড গৈছোঁ ময়ো। হয় হয়, অৰুণাচলটো বাৰু যোৱা নাই আৰু কলিকতা গৈছোঁ মই।
অ' কলিকতা।
হয় আৰু লগতে আপোনাৰ মেঘালয়তো গৈছোঁ বাৰু। হয় হয়, কলিকতাত যাই ভাল লাগে বাৰু হয়। নাই নাই নাই। সমান সমান, সমান বুলি ক'ব পাৰি হয়।
সমান বুলি ক'ব পাৰি।
হয় হয়, এতিয়া যদি মই আপোনাক যদি মেঘালয় বা অৰুণাচলৰ ভিতৰত মানে আপোনাক ভাল লগা সময় বা ভ্ৰমণৰ কিবা এনেকুৱা মুহূৰ্ত আছে নেকি আপোনাৰ?
আছে, বহুত আছে। এতিয়া মেঘালয়ততো বহুত বাৰ গৈছোঁ। মেঘালয়তো বহুতবাৰ গৈছোঁ ত' মানে ঠিক
আচ্ছা।
কোনটো ক'ম কোনটো নক'ম তেনেকুৱা হৈ গৈছে। মেঘালয়ত নিজৰা দেখিছোঁ, নিজৰা বহুতকেইটা দেখিলোঁ।
হয়।
কিন্তু নিজৰাতকে বেছি মোৰ তাৰে, ৱেডাৰক কি কয়?
বতৰ আৰু, বাতাবৰণ বা আপোনাৰ আৰ্দ্ৰতাবোৰ হৈ হৈছে।
অ' বতাহ, বতাৰ অ' হয় হয়। ইয়াতে গুৱাহাটীত ইমান গৰম, তাতে গ'লে একদম ভাল লাগি যায়, থাকিব পাৰা জাগা একদম। বহুত গৰম, তাতে গ'লে আৰু নেচাৰেল এচি আৰু।
হয় হয়, অ', আজিতো গুৱাহাটীত বাৰু বৰষুণে দি আছে।
অ', বিৰাট ভাল, আজি সেইকাৰণেতো ওলাম। কালি মোৰ বান্ধৱীজনীৰ লগত আমি ডিচকাচ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। যে যদি বেছি ৰ'দ ওলাই আমি নাযাওঁ যদি অকনমান অকনমান বৰষুণ হয় বা ডাৱৰীয়া বতৰ হয় তে আমি ওলাম, ত' আজি বতৰটো ডাৱৰীয়া আৰু অলপ অলপ বৰষুণো হৈ আছে একদম
কলেজ যোৱাৰ কাৰণে ভাল আৰু একদম হয় হয়
ভাল একদম অলপ ভিজিব পাৰি কিন্তু অলপো ৰ'দত যাব নোৱাৰি
হয় হয় মানে ছালৰ প্ৰতি চাব লক্ষ্য কৰিলে আৰু চুলিৰ প্ৰতি লক্ষ্য কৰিলে মানে যাব নোৱাৰি আৰু হয়নে।
নোৱাৰি নোৱাৰি। ছালৰ প্ৰতিও ধৰ গৰমতে নোৱাৰি। অ ল'ৰা বাৰৰ কথা নাই
হয় হয়
ল'ৰাবোৰৰো কথা আছে অলপমান কেয়াৰ লব লাগে
হয় চুলি আৰু ছালৰ যত্ন ল'ব লাগে বাৰু হয় হয়
সূৰুজৰ যোনটো আজিকালি হিটৱেভ যোনটো কোৱা হয় সেইটোৱে বহুত বেয়া কৰি আছে হিউমেন বা মানৱ জাতিৰ শৰীৰৰ ওপৰত।
হয়। একদম ঠিকে কৈ
বেমাৰ আজাৰ হয় আহ ছালৰ বেমাৰ হয়।
হয় হয় মানে কৰ্কট লোকলৈ এ কৰ্কট ৰোগলৈকে যাব পাৰে আৰু মানে বেছিকে যদি হয়। ছালৰ যদি সেই কৰে আৰু ক্ষতি কৰে হয় হয় হয় ঠিক কৈছে আপুনি এতিয়া হয় হয় মই লিটাৰচাৰত
অ অ অ তুমি সেইদিনা টিভি লগত কথা পাতি আছিলা।
হয় হয় হয় হয়।
অ অ অ য়েচ সেইকাৰণে ইমান জানা হু হু
নাই নাজানো নাজানো ইমান নাজানো বাৰু হয়
অ' প্লিজ তুমি ইমান বঢ়িয়াকে চব কথা কৈ আছা
নাই বাৰু অলপ চেষ্টা কৰি আছো আৰু শিকি আছো লগতে হয় এই এতিয়া যদি আপোনাক যদি মই অৰুণাচলৰ যদি কিবা অভিজ্ঞতা যদি আছে টাৱাং গৈছে নেকি আপুনি?
টাৱাং গৈছো
হয়
আপোনাৰ মই দুদিনমান জিৰ' পইণ্টত থাকি আহিছিলো তাৰমানে।
অ জিৰৰ ফালে গৈছিলে আপুনি মানে নাহৰ লগন ফালে হৈ গৈছে আৰু হয় হয়
হয় হয় মানে তাতে মোৰ ফ্ৰেণ্ড এজনী এতিয়া অ মোৰ বান্ধৱী এজনী তাতে স্কুল এখনত পঢ়ায় ত' মই তাৰে তাইৰে হ কি কয় ৰুমত গৈছিলো দুইদিনমান থাকি আহিছো তাই লগত। বিৰাট ঠাণ্ডা জেগা আৰু তাতে দোকান চোকান এনেকে নাই মানে বহুত বেছি কি বুলি কও এ
মানে দোকান পোহৰ দেখিবলৈ নাই আৰু তাত ইমান। মানে জনসংখ্যা যিহেতু কম হয়।
কিন্তু পাহাৰেই ধুনীয়া আৰু ধুনীয়া অকল নেচাৰেল জেগা আৰু কিন্তু মানে তাতে প্ৰাকৃতিক অ সেয়ে আৰু একদম মানে গাড়ী মটৰো তেনেকে নাপায় বহুত ভিতৰুৱা ঠাই আৰু মানে
হয়, এই জনসংখ্যাৰ ঘনত্বতো কম আৰু ক'ব, গ'লে।
অ, বহুত কম অৰুণাচলত বহুত কম, বহুত কম।
হয়, হয়।
জান, জানেই ন, তাৰে মানুহবোৰ চব, গুৱাহাটীলৈয়ে আহে। অপৰচুনিটি বিচাৰি পিনে মই, অপৰচুনিটি অসমীয়াটোৰ কি বুলি কয়?
মানে সুযোগ বুলি ক'ব পাৰি আৰু সুযোগ বি
সুযোগ, সুযোগ বিচাৰি সুযোগ পঢ়া শুনা এইবোৰ চব, বিচাৰি গুৱাহাটীলৈয়ে আহে।
হয়, হয়, হয়, আমি মানে মানে গুৱাহাটীৰ স্থায়ী বাসিন্দা, খিনি চাব গ'লে যদি সেনেকুৱা ঘনত্ব কম থকা জেগাত গ'লে, এটা অনুভৱ কৰে আৰু মানে। ভ্ৰমণতে হওঁক হয়, হয়, বাৰু আপোনাৰ অৰুণাচ
বিৰাট ধুনীয়া জেগা কিন্তু, বহুত ধুনীয়া জেগা, বহুত ধুনীয়া জেগা, মানে ৱাও, মানে মই ক'ব নোৱাৰো যে ক'ব নোৱাৰোঁ যে, মেঘালয়ত কৈও বেছি ধুনীয়া মানে সমানত তেই, ধুনীয়া কিন্তু, অলপমান বেলেগ আৰু মেঘালয়তকৈ বেলেগ আৰু এখন ব্ৰীজ পায়। আৰু বহুত ধুনীয়া, বহুত ধুনীয়া, অ, দলং এখন বিৰাট ধুনীয়া তাৰে তলত নামি যাবও পাৰি, আহ, এ শিল আছে এনেকে, এ, বঢ়িয়া আৰু অম, কিছুমান ঠাণ্ডা দিনত যোৱা নাই, চ, বৰফ দেখা নাপালোঁ।
অ, অ, একো নাই, ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে কেতিয়াবা। হয়, হয়।
মই যোনটো জেগাত গৈছোঁ তাতে আ, ঠাণ্ডা দিনত মানে গ'লে বৰফ-চৰফো দেখা পায় আৰু। মানে ভালে খিনি বৰফ পৰে। বাট মই ইমান কিসমত নাই, যে মই সেইখিনি সময়ত গৈছো মই মানে চামাৰ্চতে গৈছিলো। ত, আৰু যাম আৰু যাম এইবাৰ বৰফ পৰাতে যাম।
হয়, হয় আৰু আপুনি তাত গৈ মানে চেৰগাঁৱৰ ফালে গৈছিলে নেকি তাত? য'ত নেকি আপেলৰ গছ, সেই দেখিবলৈ পোৱা যায়।
নাই, নাই, যোৱা নাই।
হয়, হয়, অহ, তাকেই তাকে।
মই তাতে যাই বেছি ঘূৰা-ফূৰা কৰাই নাই। এ, ক'লো ন, তাতে অলপমান অ, অ, তাই তাৰমানে হেৰি, কলেজ এখনত পঢ়াই এচিষ্টেণ্ট প্ৰফেচাৰ।
হয়, হয়, অ, অ,
এ, মই এনে, দুই দিন আৰু এনে থাকি
সহায়কাৰী মানে, হয়, হয়।
এচিষ্টেণ্ট প্ৰফেচাৰৰ অসমীয়া কি?
সহায়কাৰী হয়, হয় প্ৰফেচাৰ বুলিয়ে ক'ব লাগিব।
সহায়কাৰী অ,
হয়, হয়। হয়, হয়
সহায় কৰিব প্ৰফেচাৰ অহ,
হয়, হয়, হয়।
আপোনাৰ এক্সপিৰিয়েঞ্চৰ কথা কওঁক, আপুনি কলকাতাত গৈছে বুলি ক'লে কলকাতাত কেনেকুৱা লাগিল?
হয়, মোৰ শেষত যদি মই ক'ব যাওঁ কলকাতাত ভাল লাগিছে বাৰু মই শুগলী নদীটোত গা ধুইছিলো আৰু হাওৰাৰ ব্ৰীজত খোজ কাঢ়িছিলোঁ হয়। অ', অ', আৰু ফেৰীৰে গৈছোঁ এবাৰ। চাইন্স চিটি গৈছোঁ হয়।
পিনে গংগাৰ পিনেনে, হুগলী নদীতে যে আৰটি হয় যে।
অ', টি বি তৰি বুলি কয়। আপোনাৰ গংগা নদীৰ পৰা হুগলী নদীত মানে টি তৰি নে কিবা এনেকুৱা কয় আৰু হয় মই ইমান
নহয় নহয় নহয়, ত্ৰি ভি টৰি কথা কোৱা নাই। আৰতি যে হয় যে, আৰতি।
হয় হয়, আৰতি হয় হয় হয়।
পণ্ডিত বিলাকে যে আৰতি কৰে একেলগে বহুতে। সেইটো হয় ন, তাতে ঘাটত।
ঘাতত হয় হয়, সেইটো চোৱা নাই মই। এইটো চোৱা নহ'ল।
অ', অ'। সেইটো মানে বহুত জন, জনপ্ৰিয় বস্তু তাতে বহুত।
অ', অ', এইবাৰ গ'লে মই চাব লাগিব ৰ'বা এইটোক।
হয় হয়, মইয়ো যাম। মইয়ো ভাবি আছোঁ, এইবাৰ দিল্লী যাম বুলি।
হয় হয়, অ', দিল্লী গৈছোঁ বাৰু মই সৰুতে।
অ', হয় নেকি? অ'। কিয় বেছি ঘূৰিছে আপুনি, এনেই এনেই। এনেই এনেই, এনেই এনেই লুকাই আছে কথাবোৰ।
নাই নাই সঁচাকে লুকুৱা নাই, ঠিক ঠিক আছে বাৰু এই এতিয়া তাকে তাকে, এতিয়া ভাল লাগিল কথা পাতি।
ঠিক আছে, ঠিক আছে। থৈছোঁ অ', ঠিক আছে আৰু কথা পাতিম ভিতৰত।
ঠিক আছে অ'অ' অ'।